হেল্ল' অ, শুনিছো কোৱা।
অ', এইয়া মই অকমান আজৰি পালো ভাবিলো এতিয়া অ', ফোনটো লগাও তোমাক। এ দিনটোৰ পিছত কামৰ পিছত কাম শেষে নহয় অ, ৰাতিপুৱাৰ পৰা। তেনেকে ৰাতিপা অ, ৰাতি পা উঠিলোঁ তোমাৰ এয়া এইট মানত, তাৰ পিছত তোমাৰ এই কিবা কিবি বজাৰ কৰিব গলো অ', সেই আৰু তাৰ পিছত আহি খানা চানা বনাই তেনেকে তাৰ পিছত এটা এই মাত্ৰ ফ্ৰাইড ৰাইচ বনালো। মানে অকমান দুপৰীয়াৰ আছিলে কিবা কিবি, সেই তাকে ফ্ৰাইড ৰাইচ বনালো। এই যে ৰঙা বিধটো জানা নহয়, এইটো বহুত ভাল সেইটোকে মই মানে চেকি লৈছো। এই চেকনিৰে ৰঙা হৈ গল ভাত খিনি। জ্বলা পিয়াজ দি তেনেকে খালো অকমান।
উম,
সেয়া ওলাই যাব মন যোৱা নাই সেইকাৰণে মই বোলো নাই ঘৰতে খাই লও বনাই আৰু নাজানো নাজানো কিয় মোৰ ৰুমটোৰ পৰা ওলাই যাবৰ মন যোৱা নাই সেইটো আৰু এতিয়া মই ভাবিছে না মন যোৱা নাই যেতিয়া নাযাও এ কালি তাৰমানে মোৰ বহুত কাম আছে। বাহিৰত সেই কাৰণে আৰু বোলো হ'ব আৰু তেতিয়াহলে আজি নাযাওৱে আৰু মনো যোৱা নাই চেম্পু টেম্পু কৰি কৰিলোঁ সেই তেনেকেই আৰু।
অ', অ', ভালে কৰিলা।
এই মোৰ চেম্পু কৰোতে বহুত সময় লাগে দীঘল চুলি হ'লে এইটো দিগদাৰ হ বহুত যত্ন লব লাগে এ সেয়া আৰু। বোলে বাৰ কৈ আছে স্পা কৰিব লাগিছিল তোৰ চুলি খিনি বোলে অলপ বোলে ৰাফ হৈছে। এ মই বোলো ইমান বিলাক কৰি থাকিব মোৰ টাইমে নিমিলে। তেনেকা
কে
অ', তুমি স্পা কৰা ন?
অ', এ সেই অলপ দিনৰ আগতে কৰি আহিছো মই।
অ', আচ্ছা আচ্ছা কৰিলে ভাল লাগে বাৰু। অ মানে ভাল লাগে নিজৰো কোমল কোমল লাগে কিন্তু সময়ো লাগে ন সেয়া তুমি হেৰি কৰা ন এয়া আপাৰ লিপচ আৰু ওপৰ ফৰ হেডছ এইবিলাক কৰা ন
অ অ ফৰহেড নকৰো মই আপাৰ লিপটো কৰো
মই বহুত দুখ পাওঁ নকৰো বাইদেউ মোক বায়ে কৰি দিয়ে বাৰু তাই কৈছে কৰি দিও মই বোলো নালাগে এ মই একদম চিঞৰ মাৰি দিও দুখ দুখ পাও সেইটোক
মই বাৰু বেছিকে আপাৰ লিপচটো নকৰো মই মানে ৰেজৰ দি লেপ ট্ৰেচ্ ৰেজব
অ মই এখন আনিছো ৰেজৰ নহয় মই অনলাইন অৰ্ডাৰ কৰিছো হা কিবা এটা দিছে মানে সেইটো ৰেজৰো ন হয় তাৰমানে দুখ নাপায় মানে কিবা এটা এটা মেচিন আছে ভি ভিতৰত বেটাৰী আছে হৰ হৰ কে উঠে আৰু তোমাৰ তাৰে উভালি নিদিয়ে বস্তু যদিঅ তোমাৰ যিখিনি এইখিনি বগা কৰি দিয়ে সেনেকা কৰে তেনেকা অনলাইন অৰ্ডাৰ কৰিছো আ তাতে মানে হেৰিটো কৰো মই কে বাৰ তাত কেতিয়াবা নেগা নগলেও ধৰা অলপ অ অলপ হেৰি হল ফৰ হেডটোন কথা কৈছো তাতেও সেইটো মাৰি দিওঁ সেই তেনেকে আৰু এনেই মোৰ আছে কিছুমান কিবা কিবি তেনেকে ধৰা টুজাৰ টুইজাৰ তেনেকে কিবা আছে এই অকণমান অকণমান মাৰি দিও কিন্তু মই আপাৰ লিপচটো তুমি মই ইউজ কৰা নাই ন অ মই কিন্তু হেৰি আপাৰ লিপচটো নকৰো মোৰ দুখ পাওঁ যে তাই কৈ আছে থ্ৰেডিং খিনি কৰি দিও মই বোলো আৰু গজিবও মই বহুত দুখ পাও মানে মোৰ স্কিনটো অলপ চেঞ্চিটিভ হয় সেইটো কাৰণে নিকি সে খেছে তুমিও দুখ পোৱা নিকি কিছুমানে বেছি পায় কিছুমানে কম দুখ পায় অ অ তাৰ পিছত মই অকল ফেচিয়েল টো
ত ভাল নালাগে মই মাহেকৰ মূৰত এবাৰহে কৰো থ্ৰেডিং
অ গললৈকে কৰা নে অ গললৈকে কৰা নে
নাই নাই নকৰো
নকৰা ন মই গল চালো কৰিছো তই কৈছে এইবাৰ বোলে আহিলে তই হাটো কৰি দিম হাত দুখনো তেনেকে এ কৰি দিম মানে বেছ বগা হৈ যায় ন হাত চাত কৰিলে ভাল লাগে সে তেনেকে হে আৰ
মই সেইবিলাক কৰি পোৱা নাই মই মানে থ্ৰেডিং টো যেতিয়াহে কৰো যেতিয়া ধৰা বাৰ্ডডে আছে কাৰোবাৰ কৰ'বাত যাব লগা আছে গুৱাহাটী
অ অ অ আচ্ছা আচ্ছা মই নকৰো অ মই মানে সেইডালেৰেই অক অকমান মাৰি দিওঁ অলপমান মানে একদম নহয় আৰু বাৰু থ্ৰেডিং কৰাৰ দৰে অলপ অলপ হেৰি হৈ যায় এ দুখ নাপায় হৰ হৰাই ওপৰত আহে তেনেকুৱা সেইটো মাৰি দিওঁ আৰু আৰু এইফালে তোমাৰ ফেচিয়েলটো কিন্তু কৰো
এই পেইনৰ নিচিনা মেচিনটোৰ কথা কৈছা নিকি
অ অ পেইন অ তুমি ঠিক কৈছা তাতে তাৰমানে বিভিন্ন ধৰণৰ মুখ আছে তাৰমানে তুমি এ সৰু ডাঙৰ মুখো আছে তুমি যদি এ হেৰিত কৰিব বিচাৰা ন হে তুমি যদি ভাবিছা যে মই ওপৰৰ হেৰিত কৰিম চকুৰ ওপৰৰ খিনি কৰিম তেতিয়া সৰুটো লগাই ল'লা আৰু তুমি যদি গালত কৰা ডাঙৰ আপাৰ লিপছত কৰা তেতিয়া অলপ ডাঙৰটো লগাই ললা মানে চাৰিখন পাঁচখন মুখ আছে তেনেকে কৰিব পাৰি এ সেয়া আৰু অনলাইন অৰ্ডাৰ কৰিছো এই হেৰিৰ পৰা এই যে তোমাৰ এই এইটো কেপ আছিল তাৰপৰা মই অনলাইন ফ্লিপকাৰ্ট আৰু এটা কিবা আছিলে নহয় তাতে মই অনলাইন তিনিটামান এপছে তাৰ পৰা মই বিচাৰিছো। কৰো আৰু
অ অ।
আৰু ৰিম'ভাৰ এটাও নিশ্চয় সেইবিলাক সেইব মানে গোটেই হাতৰ আৰু ভৰিৰ নোম উঠোৱাৰ কাৰণে ৰিম' ভাড়া া সেইটো কিন্তু মোৰ দুই দুই বছৰ গ'ল সেইটো তুমি তুমি তুমি ইউজ কৰা নে তেনেকুৱা সেই যে মেচিন এটা যে মেচিনটোৱে কাটি দিব পাৰি ভৰি ভাতৰ নোমবলাক।
নাই নাই আজিলৈকে ইউজ কৰা নাই
অ মই মানে ভৰিৰ একদম ভৰি নোমচুম নাথাকিলে ভাল লাগে যে সেই মেচিনটো ইউজ কৰো। এই মেচিনটো একো নাই তোমাৰ দুই বছ ভালে আছে খালি বেটাৰীটো চেঞ্জ কৰিছো দহ টকা লে বিশ টকা লৈছে কিন্তু মোৰ মেচিনটো কিনোতে দুহেজাৰ লৈছিলে কিন্তু ভালে আছে দুবছৰ হৈ গ'ল।
আহ অ।
সেই শ্বপিং মলৰ পৰা আনিছিলো ডাঙৰ শ্বপিং মলৰ পৰা তেনেকে আনিছিলোঁ। সেয়া বাকী খিনি মোৰ পাৰ্লাৰৰ। যোৱাই নহয় বা কৰি দিয়ে তুমি কোনখন পাৰ্লাৰত কৰা।
মই মানে গুৱাহাটীত থাকিলে মই মালা মহন্ত তালৈ যাওঁ।
হা হা।
গুৱাহাটীত থাকিলে মই মালা মহন্তৰ তলে যাওঁ
আচ্ছা আচ্ছা অ।
অ মানে মোৰ। কিবা যদি মোৰ মৰত যিমতে পাৰ্লাৰত যোৱা বুলি কয় সেই মালা মহন্ত পাৰ্লাৰ। মনে হয় তেনেকুৱা।
অ।
তাৰ বাহিৰে মানে যে তাৰ বাহিৰেও মাজে মাজে যাওঁ আৰু অফাৰ বিলাক চলি লাগিল
অফাৰ ন অ আৰু মই পূজাৰ আগে আগে একবাৰ কৰি লাও পূজা বিহুৰ আগে আগে তেনেকে মই অলপ বাহিৰত বেছি ঘূুৰোঁ ন সেইটোৰ কাৰণে স্কিনটো বেয়া হৈ যাইছে
অ
উ এই চুলি খিনি দীঘল হৈ অলপ প্ৰব্লেম পাইছো মানে চুলি খিনি দীঘল হলে মানে যত্নতটো বেছি কৰিব ক লাগে ন নহলে বেয়া হৈ যায় বহুত নতুনকে হেয়াৰ ষ্টাইল কিবা কৰিলা
হেয়াৰ ষ্টাইল একো নাই কৰা অকল স্পাইে কৰিছো
অ কালাৰ চালাৰ কেনেকে
নাই নাই মই আজিলৈকে এইবিলাক ট্ৰাই কৰি পোৱা নাই
অ কালাৰ ট্ৰাই কৰা নাই ন
উম উম উম নাই কৰা
কাৰণে চুলিবিলাক বেয়া হৈ গৈছে মই এবাৰ কৰিলো ফুল হেয়াৰ কালাৰ অ হ আৰু এইবাৰ এইটো কিন্তু মই ঘৰত কৰা নাই এইটো এই হেৰিত কৰিছিল ইউনিছেেক্স পাৰ্লাৰত আকৌ এবাৰ কৰিলো গোটেইখিনি সেইটো চখটো গ'ল আৰু তাৰ পিছত কৰিলো এই হাইলাইট যে হাইলাইট পিংক কালাৰ ধুনীয়া ধুনীয়া হৈ থাকে তেনেকে কৰিলো পাচডাল মানত
অ অ
এ গোটেইখিনি এতিয়া আৰু একো নকৰো চব কৰিলো কাৰ্লি ষ্ট্ৰেট তাৰপিছত ষ্ট্ৰেটটো কৰিলে তোমাৰ ফেচৰ কাটিঙে বদলি যায়
অ বহুত ধুনীয়া লাগে
ধুনীয়া দেখি নহয় সেইটো কৰিলে মানে বহুত ধুনীয়া দেখি মুখখন কি আৰু বহুত ল'ব লাগিব চুলিবিলাক সৰি যায় এতিয়া আৰু একো নকৰোঁ অৰিজিনটোৱে থাকিব আৰু
তাকে
উম অ সময়ো থাকিব লাগিব এইবিলাক কৰাৰ কাৰণে এতিয়া কি কৰিবা ওলাই যাবানে ঘৰতে থাকিবা আজি
নাই আজি ঘৰতে থকা হ'ব তেনেকে ওলাই যোৱা নহয় বাৰু দেওবাৰ নহলে
অঁ আচ্ছা আচ্ছা
চান্দে বাহিৰে বেলেগ দিনাখন ওলাই যোৱা নহয়
ঠিকে আছে মোৰো এনেকে মানে কি মোৰ মানে কি ওলাই মানে লং ড্ৰাইভৰ কথা বেলেগ কিন্তু এনে কাম থাকে যে ঘৰৰ কিবা কিবি তেনেকে ওলাই যাওঁ আৰু
আচ্ছা আচ্ছা তেনেকে আমিও ওলাই যাওঁ
অ তেনেকে আজি যাবৰ আছিলে
এ ইমান আমাৰ ইয়াত ইমান একো প্ৰব্লেম নাই মানে তেয়া গৰম দিছে ন আৰু তাতে মহাই চব বস্তু আনি ঘৰতে থৈয়ে যায় অথনি মানে কি হ'ল ৰাতিপুৱা মানে ভাত খালো ৰাতিৰ মাংস আছিলে তাৰপিছত মানে বনাব লগা নহলে তাৰ পিছত আৰু খাই মেলি লৈ এ দুপৰীয়াৰ টাইমত মানে কল্ড ড্ৰিংকচ খাব মন গৈছে হা মানে বহুত বেছি কল ড্ৰিংচ খাব মন গৈছে তাৰ পিছত আৰু ফোন কৰিলো ভাইটিক স্কুলৰ পৰা আনিবলৈ যাওঁতে মানে অ একে মানে দুই লিটাৰ মানৰ যে কল্ড ড্ৰিংক তাকে যে তেনেকুৱা মেংগ' এটা লিচি এটা আৰু লগতে মানে সেই হেৰি কে আছিলে স্প্ৰাইট এটা দি থৈ গৈছেহি আকৌ হেৰি পিজ্জা লৈ আহিছে চিপচ কিবা কিবি লৈ আহিছে এইবিলাক মানে আনা নিয়া হৈ থাকে ন আমি মানে উলাই যাব লগা নহয়েই আৰু মানে বেছিকে যদি কিবা খাবলে মন যায় তেতিয়াহ'লে সন্ আমাৰ ঘৰৰ একে সন্মুখতে ডাবৰ দোকান
অ ভালে দিয়া ভালে এ মই ভাবিছিলো মাছ অকমান আনো সেই তাকে যাবৰ এলাহ লাগিছে হ'ব দে আৰু মোৰ একদম ওলাবৰ মন নাযায় কালি তাৰমানে ৰাতিপুৱাৰ পৰা মোৰ কাম আছে অ ভালে মই অলপ যাব লাগে তাৰ মানে এ মই বোলো এতিয়া ইচ্ছা নাই নাজানো কিয় মই বোলো কালি ৰাতিপুৱাৰ পৰা মোৰ একদম কামেই গোটেই দিনটো মই বোলো নাই কালিয়ে যাম আৰু আজি চলাই নিম সেই তেনেকে আৰু সেই মই বনাইছো এতিয়া চুজি তোমাৰ গাখীৰ দি ঘিউ দি এ তেনেকে চুজি বনাইছো ভাল লাগে
চুজি খিনি অকমান চুজি খিনি অকমান ভালকে ভাজিব লাগে
অ ভাজি পেলাই গাখীৰ গাখীৰ দিম আৰু খিচমিচ আছে আৰু এইফালে ঘি আছে
কিছুমানে যে চুজি খিনি নবজাগে যে বগাই বগাই যে গাখীৰ ঢালি দিয়ে মই বৰ বেয়া পাও দে এই ব্ৰাউন কালাৰ হলে ভাল লাগে ন চুজিখিনি
অঁ ব্ৰাউন কালাৰ হ'লে হয় দিয়া
উ তাৰ লগত যে তম মানে তোমালোকেতটো গাখীৰ দি লৈ পেলাই বনালা যেনিবা হা কিন্তু চুজি খিনি যে পিছত যে টান হৈ যায় যে সেই সেইখিনি চুজি টানে হওঁক লাগিলে এনেকা হালোৱা নিচিনা কোমলে হৈ থাকক মই আকৌ তাৰ ওপৰত আ অ অ ঠিক আছে হ'ব দিয়া।